আলোচনা কৰিম যে, বৰ্তমান সময়ৰ এটা ডাঙৰ সমস্যা জনসংখ্যাৰ সমস্যা। আলোচনা কৰিবানে?
হয় হয়, এই বিষয়টোৰ ওপৰত ময়ো জানিব খোজো।
হয়, তুমি ক'বা নে
জনসংখ্যাৰ সমস্যা, আচলতে জনসংখ্যা আমি প্ৰত্যক্ষ ভাৱে সমস্যা বুলি ক'ব নোৱাৰো। কিয়নো যদিহে আমি, অ জনসংখ্যা বা মানুহ হৈছে এটা সম্পদ মানৱ সম্পদ।
হয়
এই মানৱ সম্পদক আমি উচিত ভাৱে ব ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলতহে আচলতে জনসংখ্যা সমস্যাটোৰ সৃষ্টি হয়।
হয়
আৰু তুমি কি ক'ব খোজা? সমস্যা বুলি ক'ব পাৰি নে ডাইৰেক্ট প্ৰত্যক্ষভাৱে?
হয় প্ৰত্ক্ষভাৱে ভাৱে ইয়াক জনসংখ্যাৰ সমস্যা বুলিবও পাৰি আৰু বুলিব নোৱাৰিও। এই দুয়োটাতে আহ পৰা পৰিলক্ষিত হয়। কাৰণ যে জনসং‌ ক্ষা বৃদ্ধি হলে, এই জনসংখ্যাক যদি সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰে, তেতিয়া হ'লে দেশ এখনৰ যথেষ্ট উন্নতি হব। কিন্তু অত্যাধিক জনসংখ্যা বৃদ্ধিক যদি দেশখনে নিজৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া হ'লে ই এক গম্ভীৰ বা জটিল সমস্যা হোৱাও বৰ্তমান পৰিৱেশত দেখা পোৱা গৈছে।
হয় একেবাৰে দেখা পোৱা গৈছে।
হয় যে, জনসংখ্যা বৃদ্ধিয়ে চীনৰ দৰে দেশ এখনত, তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মূল্য কম হোৱা দেখা গৈছে। কিন্তু বৰ্তমানেও এনেকুৱা দেখিবলৈ পোৱা যে ভাৰতৰ দৰে অহ, কিছুমান ঠাইত জনসংখ্যা অধিক বৃদ্ধিয়ে
আমাৰ সমস্যাৰে সৃষ্টি কৰিছে। হয় লগতে, হয় লগতে জনসংখ্যা বৃ ফলত, আহ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ গছ, পাহাৰৰ গছ গছনি কথা পৰিলক্ষিত হৈছে। তুমি ক'বানে যে এই গছ গছনি পাহাৰত কটাৰ ফলত, মানে বৰ্তমান পৰিস্থিতিত কেনেকুৱা প্ৰভাৱ পৰিছে ইয়াৰ?
অ, প্ৰথমতে ক'ম যে জনসংখ্যা বৃদ্ধিয় এটা সমস্যা হয় বা নহয় মই সমস্যা নহয় বুলি কৈছিলো কিন্তু হয় তুমি কোৱাৰ নিচিনা অতিমাত্ৰ জনসংখ্যা বৃদ্ধি এটা সমস্যা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ সম্পদ হৈছে আমাৰ অৰ্থনীতিত বা আমাৰ সম্পদ হৈছে সীমিত।
হয়,
বা আমাৰ ঠাই হৈছে সীমিত ভাৰতৰ মানে পৃথিৱীৰ ছেভেন্টি নাইন ঊনসত্তৰ শতাংশই পানীৰেগৰি আছে ম ঊনত্ৰিশ শতাংশ মাটি আছে গতিকে জনসংখ্যা বৃদ্ধিৰ লগে লগেও মাত থাকিব লগা মাটিৰ ঠাই কমি গৈছে তাৰ ফলত তেওঁলোকে কি কৰিছে গছ গছনি কাটিছে। গছ গছনিয় ক তাৰ ফলত প্ৰথম প্ৰভাৱ পঢ়িছে যিখিনি তাতে মানে যিখিনি ই অৰণ্যখিনিত যিখিনি জীৱ জন্তু থাকে।
হয়।
তাৰ ওপৰত তাৰ পিছত প্ৰভাৱ পঢ়িছে তেওঁলোকৰ খাদ্যৰ ওপৰত।
গছ গছনি উপণ্যখনত গছ গছনি ফলত তাৰ জীৱ জন্তু বাহিৰলৈ ওলাই আহিছে। আৰু মানুহৰ তাৰমানে ঘৰে চৰে ঘৰত সোমাই অত্যাচাৰো সৃষ্টি কৰিছে। মানে ত্ৰাসৰো সৃষ্টি কৰিছে অঞ্চলবোৰত।
হয় বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত সমস্যাটো সেইবাবেই আজিকালি প্ৰায়ে মানে বাতৰি দেখা যায়।
ডাঙৰ সমস্যা বুলি ক'ব পাৰা নে তুমি সে আৰু প্ৰভাৱটো। মানুহৰ আৰু জন জীৱ জন্তুৰ একেবাৰে সংঘৰ্ষ হয়। যে আমি বৰ্তমানেও যিকোনো বাতৰিত চালে বা অ' ছচিয়েল মিডিয়াত আমি দেখিয়ে পাই দেখিবলৈ পাই থাকো যে অ' এই এইটো অঞ্চলত হাতীৰ হাতীৰ অত্যাচাৰ বৃ কি হৈছে তাৰ ফলত ধান খেতি নষ্ট হৈছে বা কুঁৰিয়াৰ খেতি নষ্ট হৈছে।
সেইটো হৈ দেখা পাও কিন্তু ইয়াৰ মূল কাৰণ জীৱ জন্তু সমূহ নহয় কাৰণ জীৱ জন্তু হৈছে জীৱ জন্তুৰ ব্যংশা বৃদ্ধি হ'লে প্ৰাকৃতিক ভাৱে হয় আৰু সদ ভাৰসাম্য থাকে ইয়াৰ মূল কাৰণ হৈছে মানুহ মানুহৰ অত্যাধিক জনসংখ্যা বৃদ্ধিৰ ফলত এনেকুৱা হৈছে গতিকে মানুহে ইয়াৰ ইয়াৰ মানে এই সমস্যাটো দূৰ কৰাৰ কাৰণে চিন্তা কৰিব লাগিব।
হয়,
ইয়াৰ ফলত মানুহে জীৱ জন্তুক আঘাত কৰিব চা কৰে বিশেষকে আমি ৰেল লাইন বোৰো দেখা পাও বহুতো তেয়া হাতী মৰি থাকে তাৰোপৰি খেতি বিলাকত মানে কাৰেণ্টৰ তাৰ দিয়া হয় যাৰ ফলত বিহুত জীৱ জন্তু মৃত্যু হয়। আমাৰ অসমৰ মানসৰ কাষত তুমি এনেকুৱা সমস্যা দেখা নিশ্চয় পোৱা।
হয়, হয়। তাৰ পৰা হাতী নুমি আহে নুমি আহে। তাৰ ফলত আহ বহু লোকে মানে জুই জ্বলাই দিয়ে। হাতীবোৰক ভয় খুৱাবলৈ ব্যৱস্থা গ্ৰহণ কৰে কিন্তু আমি এনেকুৱা কব পাৰো যে ই প্ৰকৃতিৰ বিপক্ষে বুলে ক'ব পাৰো মই। কাৰণ যে ইয়াৰ ফলতে যিৱোৰ বৈচিত্ৰয়তাতো ধ্বংস হৈছে।
হয় জয়ৱা বৱশতি তা ততে ধ্বংসুৱ হৈ গৈছে।
আৰু লগতে পাহাৰত মানুহে অবৈজ্ঞানিকভাৱে জুম কৰিছে যে এইটো আমি লক্ষ্য কৰা নাই যে বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্যয় বস্তুৰো নাটনি হ পৰিলক্ষিত হৈছে। তাৰ ফলত মানুহবোৰে কি কইছে।
অ পাহাৰত গৈছে তাত গছ গছনি বোৰ কাটিছে আৰু কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ নকৰি অকল ঝুম খেতি কৰিছে ইয়াৰ ফলত মাটিৰ গড়া খহনীয়া হৈছে সৃষ্টি হৈছে
হয়
তুমি এইটো কথা অনুভৱ কৰিছা নে যে দিনক দিন যিমানে দিন যাই আছে সি সেই সিমানে ব্ৰহ্মপুত্ৰ নদীৰ তলিখন বাম হৈ যোৱাত বাম হৈ গৈছে যে পাহাৰৰ পৰা মাটি বোৰ টা ওপৰি আহি আহি তাত পলসৰ দৰে সৃষ্টি হৈছে তাৰ ফলত বানপানীও ইয়াৰ প্ৰভাৱ পৰে যে জনসংখ্যা বৃদ্ধিয়ে যে অকল হাবিতে প্ৰভাৱ পৰে তেনে বানপানীৰো সৃষ্টিত অৰিহনা যোগায়
হয় হয় একেবাৰে বহুত সমস্যাৰ সৃষ্টি কৰে
হয় আৰু যতে ত'তে ঘৰ বনোৱা দেখা যায়
উম হয় তাৰ ওপৰি উদ্যোগীকৰণ আৰু লগতে প্ৰায়ে দেখা পোৱা যায় যে পাহাৰ কাটি কিনে ৰাস্তা বনোৱা হয় যাৰ ফলত মানে প্ৰকৃতিত এই জীৱ বিলাকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ হঠাৎ মানে অহা যোৱা হোৱা নাৰে অৰণ্যয় এখন দোভাফা কৰিলাৰ ফলত তেওঁলোকৰ কি হয় প্ৰজাজনন ক্ষমতাৰ বাবে ঠাই কমি যায় ইয়াৰ ফলত জৈৱ বৈচিত্ৰৰ ওপৰত প্ৰভাৱ পৰে
হয়নে
হয় হয় হয়
কাজিৰঙা দেখিবলৈ পাওঁ যে মাজেদি ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ যোৱাৰ ফলত অ কিমান জীৱ জন্তুৰ তাৰ মানে ৰাস্তা ৰাস্তাটো পাৰ হঁওতে অসুবিধাৰ সৃষ্টি হয়
গছ গছনি কটা গৈছে বহুত
হয় ইয়াৰ ফলতে আৰু বৰ্তমান তুমি লক্ষ্য কৰিছা নে যে জনসংখ্যা যিমানে বৃদ্ধি পাই আছে খাদ্যয় সামগ্ৰীৰে না নাটনি হৈছে ত মানুহে খেতিত উৎপাদান বৃদ্ধি কৰিবলৈ কৃষকসকলে মূলত তাত অধিক মানে দেহত ক্ষতিকাৰী ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছে
ব্যৱহাৰ কৰিছে হয় এইবিলাকে মানুহকে কিন্তু ক্ষতি কৰিছে
হয়
লগতে মাটিৰো গুণাগুণ নষ্ট কৰিছে
হয়
প্ৰকৃতি আৰু মানুহ দুয়টাৰে ক্ষতি হৈ আছে হয়নে নহয়
হয় একে বাৰে আৰু লগতে আমি কিটনাশক যিমানে সামগ্ৰী ব্যৱহাৰ কৰি আছোঁ তাৰ ফলত মাটিৰ তলিত যোনটো পানী আছে ভূ গৰ্ভত পানীবোৰো এইটো কথা।
হয় হয় নষ্ট হৈছে কাৰণ এই যিটো ৰাসায়নিক সাৰ মিলোৱা সেইটো মাটিৰ লগত যায়। ভূগৰ্ভৰ পানীতো ন আৰু সেই পানী আমি ব্যৱহাৰ কৰাৰ ফলত আমাৰ মানে জনসাধাৰণৰ মানুহৰ বহুতো ৰোগ দেখা যায় আজিকালি। বিশেষকৈ পানীৰ বাবেয়ে ইয়াক হয় তুমি কোৱাতো একেবাৰে শুদ্ধ।
হয়। লগতে আমি অ মানুহৰ জনসংখ্যা যিমানে বৃদ্ধি পাইছে প্ৰ প্ৰয়োজনীয় সামগ্ৰীওতো বৃদ্ধি মানে বৃদ্ধি পোৱা নাই তাক অ মানে কল কাৰখানাৰ পৰা উৎপাদন কৰি থকা হৈছে। তাৰ ফলত কেনেকুৱা হৈছে যে আহ বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে।
গোলকীয় উষ্ণতাৰ সৃষ্টি কৰিছে কাৰ্বন ডাই অক্সাইড।
হয় হয় একেবাৰে হয়, ইয়াৰ ফলত আমাৰ আৰু লগতে যান মানুহে বৰ্তমান গধুৰ গধুৰ যান বাহন ব্যৱহাৰ কৰি আছে। ত' সেইবোৰৰ পৰা ওলোৱা নিৰ্গত হোৱা অহ যোনবোৰ হ মানে বিষাক্ত মানে ধূৱা আছে সেইবোৰে অজন স্তৰৰো ক্ষতি কৰি আছে তুমি ভাবা নে ইয়াৰ ফলত জনসাধাৰণৰ কি কি প্ৰভাৱ পৰি আছে।
অজন স্তৰৰ ক্ষতি হৈছে অজন স্তৰৰ কি হয় অজন স্তৰে মূখ্যতো আমাৰ সূৰ্যৰ পৰা যি টো বেঙুনীয়া ৰশ্মি অতি বিষাক্ত বিশেষ
হয়, হয়।
এই ৰশ্মিটো মানে আমাৰ পৃথিৱীৰে অহাত বাধা দিয়ে কিন্তু কাৰ্বন ডাই অ ক্সাইড ক্ল'ৰ'ফ্ল'ৰ' কাৰণ এই সেউজীয়া গেছ সমূহৰ বৃদ্ধিৰ ফলত কি হৈছে আমাৰ যিটো অজন স্তৰৰ লেয়াৰ আছে সেইটো মানে ফুটা হোৱা দেখা গৈছে বিশেষ কৈ এণ্টাৰ্টিকাত এণ্টাৰ্টিকাৰ এণ্টাৰ্টিকাৰ এইটো দেখা গৈছে যাৰ ফলত মানুহ বৰফ গলি যোৱা বৰফ গলি যোৱা আৰু মানুহৰ মানে এই বিষাক্ত বেঙুনীয়া ৰশ্মিটো পৃথিৱীত অহাৰ ফলত মানুহৰ বিভিন্ন ৰোগ হৈছে যেনে কৰ্কট ৰোগ আৰু কিবা ৰোগ আছিল নেকি?
অ কৰ্কট ৰোগ তাৰপৰি আমাৰ ছালৰ ৰোগ হোৱা যায় উচ্চ ৰক্তচাপো হোৱা দেখা যায়
হয়, এইবিলাক সমস্যাই উম হয়।
আৰু লগতে তোমাক হয় কোৱাচোন
মানে যিমানে জনসংখ্যা বৃদ্ধি হয় সিমানে প্ৰতিযোগিতা বৃদ্ধি হয় অৰ্থনীতিত।
হয়।
মূল সমস্যাটো হৈছে নিবনুৱা সমস্যা দেখা দিছে।
হয়, একেবাৰে।
নিবনুৱা সমস্যা দেখা দিছে।
হয়, কওঁ নে ইয়াৰে বিষয়ে অলপমান নিবনুৱা সমস্যাটোৰ বিষয়ে। কেনেকুৱাকে দেশৰ অম ইয়াক ক্ষতি কৰি আছে।
প্ৰথম কথা হৈছে যে বৰ্তমান আধুনিক যুগ
হয়
আধুনিক যুগত বহুত মানে বহুত উদ্যোগেয়ে মানে প্ৰযুক্তি ভিত্তিক যন্ত্ৰ চাৰ যন্ত্ৰ ব্যৱহাৰ কৰে।
হয়।
মানে যিটো মানে লেবাৰশ্বিপ লেবাৰশ্বিপ মানে শ্ৰমিক-শ্ৰমিকৰ-শ্ৰমিকৰ ব্যৱহাৰ কমকে কৰে আৰু প্ৰযুক্তিৰ ব্যৱহাৰ বেছিকে কৰা দেখা গৈছে আধুনিক যুগত বহুত উদ্যোগে। কিন্তু এইফালে মানুহৰ সংখ্যাও বৃদ্ধি হৈ যাই আছে যাৰ ফলত এইফালে আমাৰ উদ্যোগত মানুহ মানে মানুহৰ শ্ৰমিকৰ নহয় ইফালে এনে স্থান কমি গৈছে। নিয়োগৰ কাৰণে ইফালে মা নুহৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত কি হৈছে প্ৰতিযোগিতা বৃদ্ধ বাঢ়ি গৈছে এই নিয়োগৰ ক্ষেত্ৰত। যাৰ ফলত বহুতো যুৱক-যুৱতী বৰ্তমান সময়ত নিবনুৱা হৈ থকা গৈছে তেওঁলোকে উচ্চ, উচ্চ শিক শিক্ষা গ্ৰহণ কৰিও নিবনুৱা হৈ থাকিব লগা হৈছে। কাৰাণ মানুহ অনুযায়ী নিয়োগৰ, নিয়োগৰ পদৰ সংখ্যা কম। তুমি নিশ্চয় দেখা পাইছা তোমালোকৰ ঠাইতো বহুত তেনেকুৱাঁ নিবনুৱা যুৱক-যুৱত এ নহয়নে?
হয়, হয় একেবাৰেই ইয়াৰ বহুত শিক্ষিত লোকসকলেও আজি ঘৰত বহি আছে। লগতে আমি এনে ক'ব পাৰোঁ তুমি এটা কথা বিলাক কৰিছিলা যে বৰ্তমান এণ্টাৰ্টিকত বৰফ বোৰ গলি হৈছে ইয়াৰ ফলত অ'যোন এইবোৰ দেশৰ উন্নত মানৰ চহৰবোৰ নদীৰ আছে সেইবোৰ ডুব যোৱাওঁ দেখা পোৱা যাব ইয়াৰ ফলত হয়, একেবাৰে ইয়াৰ ফলত জনসংখ্যা বৃদ্ধিয়ে যে অকল মানুহৰে বা পৰিৱেশৰে ক্ষতি কৰি দিছে তেনে নহয় আমি নিজে সৃষ্ট টি কৰা বহুতো চহৰ লগতে বিভিন্ন ঠাইয়ো ক্ষতি কৰা পৰিলক্ষিত হৈছে।
হয়, হয়।
হয়। ধন্যবাদ বন্ধু তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। বহুত নজনা কথা শিকি
কিলো আজি হয়, হয় ভাল লাগিল, ভাল লাগিল ধন্যবাদ।
ধন্যবাদ।